শুনিছা নে
আহ শুনিছোঁ কোৱা-
কি কৰি আছোঁ
আছিলো এনেই-
অহ চাহ খালো।
অহ খালো ৰবা চাহ তুমি খালা
অ খালো ৰবা তুমি কি ব্যস্ত আছ নেকি?
নাই নাই কোৱা এনেই আছিলো মোবাইল চাই আছিলো অলপ-
অহ আজি আমি এটা বিষয়ত কথা পাতো আহা।
অহ কোৱাচোন কি কিবা বিষয়-
আজি আমি পৰিয়ালৰ গুৰুত্বৰ ওপৰত কথা পাতো আহা-
অহ সেইটো এটা ভাল বিষয়- কোৱাচোন কি ক'ব খোজা তুমি পৰিয়ালৰ গুৰুত্বৰ ওপৰত-
মই তোমাক সুধিব বিচাৰো যে তোমাৰ মতে পৰিয়াল আমাৰ জীৱনৰ কিয় মান। গুৰুত্বপূৰ্ণ বুলি তুমি ভাবা-
সিহঁতে পৰিয়াল আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ শক্তি- কিয়নো। পৰিয়ালে আমাৰ সুখ দুখ সকলো সময়তে- পৰিয়াল মানুহ আমাৰ কাষত থাকে- আৰু তেওঁলোকৰ মৰম যত্ন আৰু পৰামৰ্শই আমাৰ জীৱন আগবাঢ়ি নিয়াত বহুতো সহায় কৰে বুলি ভাবো মই- আৰু ক'বলৈ গ'লে যে পৰিয়াল আমাৰ জীৱনৰ- মূল ভেটি বুলি ক'লেও ভুল নহব।
নিশ্চয় নিশ্চয় ঠিকে কৈছা তুমি-
এইবাৰ মই ভাবোঁ যে পৰিয়াল আমাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আমাৰ জীৱনত- পিছে তোমাৰ পিছে তুমি পৰিয়ালত- হয় হয়। পিছে তুমি পৰিয়ালৰ লগত সময় কটাবলৈ কিমান ভাল পোৱা।
মই মোৰ পৰিয়ালৰ লগত সময় কটাবলৈ বহুত ভাল পাওঁ। কাৰণ আমি একেলগে বহি কথা পাতো আহাৰ খাওঁ। আৰু বিভিন্ন বিষয়ত আমি আলোচনা কৰো- সেয়ে ইয়াৰ ফলত আমাৰ সম্পৰ্ক আৰু মজবুত হৈ যায়। সেয়ে মোৰ মতে পৰিয়ালৰ লগত কটোৱা সময় মোৰ মতে অমূল্য হয়।
হয় হয় ঠিকে কৈছা পৰিয়ালৰ লগত যিখিনি সময় আমি কটাও সেইখিনি সময়। সঁচাকৈয়ে বহুত অমূল্য সময়
অ পিছে তুমি কোৱাচোন তোমাৰ মতে পৰিয়ালৰ- পৰা আমি কি কি শিক্ষা পাওঁ-
মোৰ মতে ক'বলৈ গ'লে পৰিয়ালৰ পৰা আমি শিষ্টাচাৰ স- সন্মান আৰু দায়িত্ববোধ বা সততা শিক্ষা পাওঁ বুলি ভাবো- মই আৰু তাৰপৰিও ডাঙৰক- তাৰ উপৰিও ডাঙৰক নিজৰ অভিজ্ঞতাৰে আমাক- সঠিক পথ দেখুৱাই ডাঙৰ সকলে আৰু মই ভাবো যে। এই শিক্ষাবোৰে জীৱন জুৰি বহুতো কামত আহে ত যিহেতু আমাৰ পৰিয়ালে আমাৰ প্ৰথম বিদ্যালয় বুলি কোৱা হয় মানে আমি প্ৰথম ঘৰত তাতে আমি বহু বস্তু শিকো ত সেনেকোৱাই আৰু পিছে তোমাৰ মতে যে পৰিয়ালৰ সদস্য তোমাৰ মতে পৰিয়ালৰ সদস্য সকলৰ লগত ভাল সম্পৰ্ক বজাই ৰাখিবলৈ আমি কি কৰিব লাগে বুলি ভাবা
মোৰ মতে ক'ব গলে আমি ইজনে সিজনক সন্মান কৰিব লাগে আৰু প্ৰয়োজনৰ সময়ত আমি সহায় কৰিব লাগে আমাৰ পৰিয়ালৰ সদস্যসকলক আৰু আমি যদি একেলগে আলোচনা কৰি সমস্যা সমূহ সমাধান কৰো তেতিয়াহ'লে ভাল হ'ব আৰু আমি ভুল বুজাবুজি হ'লে কেতিয়াবা শান্ত ভাৱে আমি কথা পাতি সমাধান কৰো সেয়ে মই ভাবো যে ভাল সম্পৰ্কৰ মূল চাবি কাঠি হৈ হৈছে বিশ্বাস আৰু মৰম
হয় হয় একদম ঠিক কৈছা তুমি
তুমি কোৱাচোন পিছে তোমাৰ মতে ব্যস্ত জীৱনৰ পৰিয়ালৰ বাবে সময় উলিয়াব কিয় দৰকাৰ
মোৰ মতে মানে যিমানে ব্যস্ত হওক কিন্তু পৰিয়ালৰ বাবে অলপ সময় উলিওৱাতটো মানে সকলোৰে দায়িত্ব কিন্তু ইয়াৰ ফলত আমাৰ সম্পৰ্ক মজবুত মজবুত হয় আৰু মানসিক শান্তিও লাভ লাভ হয় আৰু মই ভাবো যে ৰ লগত সময় কটোৱাত কেতিয়াও অপচয় কৰিব নালাগে আহ কণো কাৰনো পৰিয়ালৰ লগত সুখেৰে জীৱন মানে পৰিয়ালৰ লগত সুখেই জীৱনৰ প্ৰকৃত সুখ যি পৰিয়ালৰ লগত আমি যিখিনি সময় কথা তাৰ আমাৰ সুখৰ জীৱন হ'ব নোৱাৰে আৰু
নিশ্চয় নিশ্চয় পৰিয়ালৰ লগত কতোৱা জীৱনটো সুখৰ হব
হয় হয় পিছে তুমি আৰু কি ক'ব খোজা যে এইটো আৰম্ভণিতে তুমি এতিয়া আৰু কি ক'ব বিচাৰে ইয়াৰ বিষয়ে আৰু
মোৰ মতে পৰিয়াল মই যদি আৰম্ভণিতে ক'ব, বিচাৰো মোৰ মতে পৰিয়াল আমাৰ জীৱনৰ। আটাইতকৈ মূল্যবান সম্পদ। আৰু পৰিয়ালৰ মৰম সহযোগিতা আৰু আশীৰ্বাদে আমাক জীৱনত আগবাঢ়িবলৈ হক। শক্তি দিয়ে আৰু আমি যদি সদায়। পৰিয়ালৰ সদস্যসকলক সন্মান আৰু মৰম কৰোঁ। তেন্তে তেওঁলোকে আমাক সন্মান আৰু মৰম কৰিব। শেষত কবলৈ গলে সুখী পৰিয়ালে সুখী সমাজ গঢ়ে বুলি মই ভাবো।
হয়, হয় নিশ্চয় ঠিক কথা কৈছা তুমি।
উ পিছে কোৱাচোন তোমাৰ মতে পৰিয়ালৰ লগত একেলগে সময় কটাটো কিয় ইমান দৰকাৰ।
মোৰ মতে পৰিয়ালৰ লগত একেলগে সময় কটালে ইজনে সিজনৰ। সম্পৰ্ক অধিৰ অধিক মজবুত হৈ পৰে। আৰু সুখ দুখৰ কথা ভাগ আদি ভাগ বতৰা কৰিব পাৰি। আৰু মনটোও ভাল লাগে হম পৰিয়ালৰ লগত সময় কটোৱাৰ ফলত। আৰু তোমাৰ কবলৈ গলে মানে সুযোগ পালে পৰিয়ালৰ লগত সময় কটাব চেবাত। সকলোৱে চেষ্টা কৰিব লাগে আৰু যেতিয়াই সুযোগ পায় কিয়নো। হম পৰিয়ালৰ লগত যদি সময় নকটাই তেতিয়াহ'লে তেওঁৰ জীৱনত বহুত। মানে
ন বহুতো মানে অভিজ্ঞতা হেৰাইছে বুলি মই ভাবো আৰু তেওঁ পৰিয়ালৰ সময়ালে বহুতো ন নজনা কথা অভিজ্ঞতা হয় ত তেনেকে আৰু। সেইকাৰণে পৰিয়ালৰ লগত কটোৱা সময় সেইকাৰণে অমূল্য বুলি কোৱা হয়। মই ভাবোঁ আৰু।
ঠিকে কৈছা তুমি।
তুমি ঘৰত পিছে কামত ঘৰৰ কাম বিলাকত পৰিয়ালক। সদস্যবিলাক কেনেকৈ সহায় কৰে।
মই বিশেষকে কবলৈ গলে মই নিজৰ কথা পৰিষ্কাৰ নিজে কৰো। আৰু সৰু সুৰা ঘৰৰ কামত। তো মই সহায় কৰোঁ পৰিয়ালৰ আৰু প্ৰতিজনে।
প্ৰয়োজন হলে মই বজাৰলৈ যাওঁ, আৰু আন কামো কৰো। সেইবাবে মই ক'ব বিচাৰো যে ইয়াৰ ফলত সকলো কাম অলপ সহজ হৈ যায়। আৰু মোৰ লগ বন্ধু সকলৰ কিবা কাম থাকিলে মই তেতিয়াও তেওঁলোকক। সহায় কৰো আৰু মই বেলেগকো কওঁ যে। সহায় কৰিব লাগে কাৰোবাৰ কিবা অসুবিধা হলে। হে মোৰ মতে পৰিয়ালৰ কাম। ভাগ বতৰা কৰি কতটো ভাল অভ্যাস বুলি মই ভাবোঁ।
অ হয়, নিশ্চয়,
পিছে তোমাৰ মতে ডাঙৰ সকলৰ সন্মান। কিয় ইমান দৰকাৰ বুলি ভবা।
মোৰ মতে ক'বলৈ গ'লে তোমাৰ ডাঙৰ সকলক অভিজ্ঞতা আৰু পৰামৰ্শ আমাৰ জীৱনৰ আটাইতকৈ উপকাৰী বহুত মানে বহুত উপকাৰ। কৰে আৰু তেওঁলোকে যি আমাক অভিজ্ঞতা দিয়ে অভিজ্ঞতা পৰা আমাৰ বহুতো আমাৰ মানে লাভ হয়। আৰু আমি নজনা কথা জানিব পাৰো। আৰু তেওঁলোকক সন্মান কৰিলে। পৰিয়ালৰ মৰম আৰু সম্প্ৰীতিও বৃদ্ধি পায় বুলি ভাবোঁ মই। আৰু মই সদায় ডাঙৰক কথা মন দি শুনিবলৈ চেষ্টা কৰোঁ। ত ডাঙৰ আৰু খাব যে। ডাঙৰক সন্মান কৰাটো আমাৰ সকলোৰে কৰ্তব্য। সেয়া ভাবোঁ আৰু। সেয়ে আমি সকলোৱে, আমি সকলোৱে সকলোৱে ডাঙৰক সন্মান কৰিব লাগে।
অ ঠিক কৈছা।
পিছে পৰিয় পিছে তুমি কি ভাবা যে, পৰিয়ালৰ মাজত মতভেদ হলে কি। কি কৰা উচিত বুলি তুমি ভাবা?
উম, মোৰ মতে পৰিয়ালৰ লগত যদি আমাৰ কেতিয়াবা মতভেদ হয়। তেন্তে মোৰ মতে তেওঁলোকক খং নকৰি শান্ত ভাৱে কথা পাতি সমস্যা সমূহ। সমাধান কৰিব লাগে বুলি মই ভাবো। আৰু ইজনে সিজনৰ কথা বুজিবলৈ চেষ্টা কৰিবও লাগে। আৰু ইয়াৰ ফলত সম্পৰ্কও ভাল হয়। সেয়ে মই ভাবো যে, মোৰ মতে আলোচনা কৰিলেহে বহু সমস্যা সমাধান হয়। সেইবাবে মই পৰিয়ালৰ লগত মতভেদ কৰিবলৈ। শান্ত ৰূপে থাকিবলৈ মই বেছি ভাল পাওঁ।
হয় হয়, নিশ্চয় ঠিক কৈছা তুমি।
পিছে কোৱাচোন তোমাৰ মতে, পৰিয়ালৰ মৰম আৰু সহযোগিতাই জীৱনত। কেনেকৈ সহায় কৰে?
মোৰ মতে তোমাৰ পৰিয়ালৰ মৰম আৰু সহযোগিতাই আমাক কঠিন কামো আমাক। সহজ কৰি দিব পাৰে। আৰু যিকোনো সমস্যাৰ সন্মুখীন হবলৈ আত্মবিশ্বাসো বৃদ্ধি পায়। আৰু মই ভাবো যে, তোমাৰ পৰিয়ালৰ সমৰ্থনে মানুহ আ। আটাইতকৈ ডাঙৰ শক্তি। ত' পৰিয়াল থাকিলে জীৱনৰ। অধিক সুখ হোৱাৰ সময় পৰিয়ালৰ লগত পৰিয়াল যে থাকিব তুমি পৰিয়াল। একেলগে সকলোৰে লগত সময় তো এনেকুৱা সেইখিনিয়ে মানে সুখৰ সময় আৰু।
নিশ্চয় নিশ্চয়।
যে তুমি ভৱিষ্যত। তুমি পিছে ভৱিষ্যতে পৰিয়ালৰ বাবে কেনেকুৱা দায়িত্ব পালন কৰিব কৰিবা বুলি ভাবা। তুমি এনেকুৱা কৰিম মই কি বুলি ভাবা তুমি?
মই ক'ব গলে ভৱিষ্যতে পৰিয়ালৰ সকলো সদস্যক সন্মান কৰি আৰু প্ৰয়োজন, প্ৰয়োজনৰ সময়ত তেওঁলোক সহায় কৰিম বুলি মই ভাবোঁ। আৰু তেওঁলোকৰ সুখ দুখ। বা যি কিবা বেয়া হলে, মই সদায় তেওঁলোকৰ কাষত। থাকিবলৈ চেষ্টা কৰিম আৰু মই ভাবোঁ যে। পৰিয়ালৰ দায়িত্ব পালন কৰাটো প্ৰতিজন মানুহৰ কৰ্তব্য বুলি। সেয়েহে আমি পৰিয়ালৰ। ভৱিষ্যতৰ পৰিয়ালৰ বাবে, মই তেওঁলোকৰ সহায় কৰিব মই বিচাৰিম। আৰু মই এনেদৰে দায়িত্বসমূহ মোৰ পালন কৰিম।
হয় হয়, ঠিক কৈছা।
তুমি আৰু এই বিষয়টোৰ বিষয়ে শেষত কি ক'ব বিচাৰা?
মোৰ মতে পৰিয়াল মানুহৰ জীৱনৰ প্ৰথম আশ্ৰয় আৰু আটাইতকৈ ডাঙৰ শ। আৰু আমি সদায় পৰিয়ালৰ সদস্যসকলক মৰম। সন্মান আৰু সহযোগিতা কৰিব লাগে বুলি ভাবো। আৰু শেষত কবলৈ গলে। সুখী পৰিয়ালে এখন সুন্দৰ। সমাজ গঢ়াত মানে ভিত্তি কৰে আৰু। বুলি মই ভাবো ত' আমি সকলোৱে। পৰিয়ালৰ লগত একেলগে থাকি সময় কটোৱাব লাগে মই এইটো পাব আৰু ত তোমাকো কওঁ যে পৰিয়ালৰ লগত তুমি থাকিবা পৰিয়ালক সহায় কৰিবা আৰু পৰিয়ালৰ লগত সমে কটাব মই তোমাক ক'লো ময়ো সেনেকে আৰু তমই সেইখিনিয়ে ক'ব খোজোঁ আৰু শেষত
অ অ ঠিকে কৈছা তুমি আজি তোমাৰ লগত পৰিয়ালৰ বিষয়ে কথা পাতি মোৰ বহুত ভাল লাগিল আৰু আৰু বহুত নজনা কথা মই তোমাৰ পৰা আজি শিকিলো
মোৰো ভাল লাগিল তোমাৰ লগত আছে এইটো বিষয়ত আলোচনা কৰি
ঠিক আছে দিয়া কেতিয়াবা আৰু কিবা হেৰি হলে মই আৰু তোমাক যোগাযোগ কৰিম বিষয়ত কথা পাতিব থাকিলে।
হয় হয় নিশ্চয়
গতে ধন্যবাদ
অ অ ধন্যবাদ